শুনিছা হয় হয় শুনিছোঁ।
অ কি কৰি আছা?
অ মই আছো তোৰ মই ঘৰতে আছিলো অ অলপমান ওলাই অলপমান ওলাই গৈছিলো মানে এতিয়া ঘৰত আছো বাৰু তুমি ক'ত
অ অ আচ্ছা। বৌ ঘৰতে ৰবা। মই লগতে ওলাই গৈছিলো কাম এটা তেতিয়া আহিলো বাৰু, সেইটো কাৰণে ফোন কৰিলো।
উম ঠিকে আছে।
হয় মানে কি জানানে আজি ভাবিছিলো আমি আমাৰ অসমখনত ইমান উৎসৱ উৎসৱ আছে ন ইমান উৎসৱ পাৰ্বন আমাৰ দেশ বিদেশৰ মানুহে আমাৰ অসমখনক কিমান বেছি উৎসৱ বুলি গম পায় কিমান বেছি জনজাতি আছে। গতিকে আজি উৎসৱৰ বিষয়ে কথা পাতো নেকি কি
উম ভাল হ'ব বৌত তুমি ভাল বিষয়টাকে বাছি লৈছা। পাতিব পাৰি দিয়া।
হয় হয় হয় হয় এনে তুমিতো জানাই যে উৎসৱ বুলিলে আমাৰ মনত কেনেকুৱা আনন্দ, মিলন উদযাপন আৰু সামাজিক সম্প্ৰীতিত এক বিশেষ অনুষ্ঠানক বুজাই উৎসৱ মানে আমাৰ উৎসৱ আহিলে আমাৰ মন বোৰ ভাল লাগে দিয়াচোন নহয় জানো?
একেবাৰে ঠিক কথাই কৈছা তোমাৰ এতিয়া বিহু হওঁক পূজা হওঁক মানে এতিয়া দুৰ্গা পূজা আহিব বুলি আমি শুনিলে এমাহ আগতে মানে যিটো উৎসাহ বা বিহু বহাগ বিহু আহিব বুলি যিটো মানে উৎসাহ মনৰ এমাহ আগৰ পৰাই হয় সেইটো মানে মানে বুজি নোৱাৰি কথাৰে হয়নে
হয় হয় একেবাৰেই ঠিক কৈছা তুমি আচলতে অসমৰ আটাইতকৈ যিমান যিমান খিনি জনপ্ৰিয় উৎসৱ আছে তাৰ ভিতৰতটো আটাইটকৈ প্ৰথমতেটো আমাৰ বিহুৱে থাকিব বিহুৰ পিছত তোমাৰ দুৰ্গা পূজা হলি দিৱালী কালী পূজা এইবোৰ আহ আহি ম থাকিব দিয়াচোন কিন্তু বিহুতো মোৰ মতে অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰধান উৎসৱ
হয় ঠিকেই ঠিকেই বিহু তোমাৰ কোনটো বিহু যদি মই সুধো তিনি বিহুৰ ভিতৰত কোন বিহু আটাইতকৈ প্ৰিয় তোমাৰ
অ মোৰ আটাইতকৈ বেছি ভাল লগা বিহুতটো হৈছে ৰঙালী বিহু কাৰণ সেইটো ৰঙৰ উৎসৱ আমাৰ অসম অসমীয়া নৱবৰ্ষও আৰম্ভণি হয় দিয়াচোন আৰু সেই বিহুত তোমাৰ আহ যিবোৰ বিহু অনুষ্ঠান হয় যিবোৰ সাংস্কৃতিক অনুষ্ঠান হয় বিভিন্ন ঠাইত আমাৰ আশে পাশেও হয় সেইবোৰত যোৱাৰ বেলেগ এটাই তাৰমানে উৎসাল উৎসাল উৎসাত তাৰানে তোমাৰ কোণটো প্ৰিয়
ঠিকেই তুমি কোৱাৰ দৰে মোৰো ৰঙালী বিহুটোৱে খুবেই প্ৰিয় আহ ভাল লাগে ৰঙালী বিহুটো অহাৰ মানে এমাহ পূৰ্বে আমাৰ গা গা খ সাতখন আঠখন ব বুলি কোৱা হয় ঠিক সেইটো মানে সেনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ হয় উ ভাল লাগে তুমি বিহু ন নাচা নেকি?
মই বিহু নাচি এনেই মই নাচি পোৱা নাই কিন্তু এনেতো বিহু অসমীয়া হিচাপে বিহু নাচিবই লাগিব দিয়া জীৱন নাচি পাইছো কিন্তু তেনে নহয় আৰু
উম উম উম এনেই মানে মন ত এনেকুৱাকে বা কৰা নাই অ বিহু গীত গোৱা
অ বিহু গীত গাও মই, নাচি পোৱা নাই নাচ টো কম খুব কম কৰো
অ অ ঠিকে আছে ভালেই এনেকুৱা যিকোনো এটা বিষয় আমাৰ মানে নি নিজৰ সংস্কৃতিৰ লগত থকা ধৰা নাচেই হওক বা গীতেই হওক এটা থাকিব লাগে আৰু জানিব লাগে
হয় হয় ঠিকে কৈছা তুমি কি তুমি মানে নাছিব পৰা। জানে নে বিহু গান হওক বা বিহু নাচ হওঁক।
অ এনেই মানে বিহুসুৰীয়া গীত তেনেকুৱা ধৰণৰ বা জুবিন গাৰ্গে গাই যোৱা এনেকুৱা ধৰণৰ গীতসমূহ সেইবোৰতো ভালেই লাগে সেইবোৰ কেতিয়াবা কেতিয়াবা এনেকুৱা অনুষ্ঠানত অকণমানকৈ পৰিৱেশন কৰোঁ বাৰু
হয় হয় ঠিকেই কৈছা আচলতে তেখেত তেখেতৰ বি বা আমাৰ জ্যেষ্ঠ সকলে বা আমাৰ ইতিহাসত যিবোৰ যিবোৰ গায়কে আমাৰ কাৰণে গান গাই থৈ গৈছে ইতিমধ্যে তেওঁলোকৰ গান বোৰে আমাৰ আকৌ বিহুৰ কাৰণে মানে এটা ভাল ভাব লৈ আহে নহয় জানো, আৰু মাঘ বিহুতৰ লগত চৰি তোমাৰ ৰঙালী বিহুতৰ লগত কিন্তু মাঘ বিহুতো মোৰ খুবেই ভাল লাগে দেই, কাৰণ মাঘ বিহুত আকৌ তোমাৰ বহুত খিনি জা জলপান খাব পাৰি নহয় সেইখিনি খাই কিনিও বহুত ভাল লাগে মাঘ বিহুতো মোৰ ভোগ কৰাৰ কাৰণে বহুত ভাল লাগে।
ঠিকে আৰু মানে মাঘ বিহুৰ কথা কওঁতে মোৰ আৰু এটা কথা মনত পৰিল যি মানে ভেলা বা মেজি বুলি কোৱা হয় মানে আমাৰ আগতে গাঁৱৰ ফালে আমি প্ৰায় এম ম আগৰ পৰাই মানে ৰাজহুৱভাৱে যি ভেলাঘৰ নিৰ্মাণ কৰা হয় প্ৰকাণ্ড ভেলাঘৰ নিৰ্মাণ হে তাতে আৰু ৰাতি উৰুকাৰ নিশা ভোজ ভাতো খোৱা হয়। এনেকুৱা পৰম্পৰাবোৰ বৰ্তমানেও আছে। তাৰ বিষয়ে তোমাৰ। কেনেকুৱা অনুভৱ অকণমান কোৱাচোন।
উ মোৰো খুব ভালেই অনুভৱ কাৰণ আমি উৰুকাৰ দিনাখন যি খানা খাওঁ সকলোৱে মিলি জুলি কিনে খানা খাওঁ মেজি জ্বলাও পিছদিনাখন মেজি জ্বলাই কিনে আশীৰ্বাদ লওক ব দেমতাৰ গতিকে এইখিনি মানে খুবেই ভাল এটা মানে স্মৃতি দিয়াচোন আমাৰ এটা গুৰুত্বপূৰ্ণ। গুৰুত্বপূৰ্ণ উৎসৱ আমাৰ কাৰণে। আৰু মাঘ বিহুৰ লগতে কা কাতি বিহুত যে তোমাৰ ধুনীয়াকে আকাশ বন্তি জ্বলাই। কাতি বিহুতো তোমাৰ এই মাটিৰ ভিতৰত। মাটি সাজি কিনে তাতে মানে মাহ প্ৰসাদ দি কিনে পূজা কৰে। সেইখিনিও তাৰমানে খুবেই ভাল লাগে মোৰ।
তাকে ঠিকেই কৈছা, তুমি মানে কাতি বিহুৰ দিনটোত মানে আমি যি তুলসীৰ। তলত মানে আ ৰাতিপুৱাই উঠি ঢিপ বনাই মাটিৰে ঢিপ। বনাই মানে। নতুন তুলসী পোলী ৰুপন কৰো। তা পাছত গধূলি মানে চাকি জলাই বোৰ আৰ নাম। প্ৰাৰ্থনা আদি কৰা হয় মানে খুবেই। সুন্দৰ আৰু মানে পৰিৱেশ সেই দিনটোত।
হয় হয় তুমি একেবাৰে ঠিকে কৈছা আচলতে। অকল বিহুৱে নহয় বিহুৰ বাহিৰে অসমত আন আন কিছু কিছুমান উৎসৱো পালন কৰা হয় যেনে দূৰ্গা পূজা লক্ষী পূজা। কালি পূজা, শিৱৰাত্ৰি তাৰ পিছত কৃষ্ণৰ জন্মাষ্টমী, ঈদ এইবোৰ। ত অ ৰাস আছে হোলী আছে।
উম উম মানে আমাৰ বাৰটা মাহত তেৰটা উৎসৱ বুলি ক'লেও ভুল নহ'ব মানে।
অ ভুল নহয় আমাৰ অসমখন ঠিকে কৈছে মানে আমাৰ অসমখন উৎসৱৰ কাৰণে বহুত। জনপ্ৰিয়।
হয় হয় আৰু এনেকুৱা ধৰণৰ মানে উৎসৱ পা
হয় কি কলা? শুনিছা হল, তোমাৰ মাতটো অহা নাই ভালকে। এতিয়া আহিছে এতিয়া আহিছে দিয়া কোৱা।
অ অ মানে। আমাৰ সেই। এইটোৱে আৰু মানে উৎসৱ। পাৰ্বণবিলাকে আমাৰ মনত যিটো আনন্দ ফূৰ্তি দিয়ে। টো মানে সেই গতিকে আমাৰ মন ম জও মানে ঠিক হৈ থাকে হয়নে? চব এ তাত তুমি ধৰা দুৰ্গা পূজাৰ সময়ত তুমি, পূজাত ওলাই গ'লা মণ্ডপ এখনত ধুনীয়া মানে তাতে সাজ সজ্জা বা আ তাতে তুমি পূজা কৰিলা দেৱী মাৰ চৰণত এনেকোৱা ধৰণৰ মানে অনুষ্ঠানবিলাকে আমাৰ মানে মন মগজুত
উম হ হয় হয় হয় মই ঠিক তিকে ভাবো কাৰণ দূৰ্গা পুজাৰ কেইদিন সেই তোমাৰ ছয় দিন যিখিনি আমাৰ সকলো অসমবাসীৰে হওঁক বা সকলোৰে মনত যি আনন্দ আমি কি কাপোৰ পিন্ধিম কি নতুন সাজপাৰ পিন্ধিম টো অষ্টমীৰ দিনা খন কি পিন্ধিম নৱমীৰ দিনা খন কি পিন্ধিম সেই উৎসাহটোৱে বেলেগ আৰু সেইকেইদিন মাৰ চৰণত সেৱা কৰিলে কিয় এটা বেলেগ শক্তি অনুভৱ কৰা যায় নহয় জানো।
হয়।
আৰু তুমি জানা, শুনা পাইছানে? হয় মই ক'লো যে কি কয় দূৰ্গা পুজাত আমি অষ্টমী নৱমী হওক মানে কোনদিনাখন কি কাপোৰ পিন্ধিম
অ অ হয় হয় মানে সেইটো এমাহ আগৰ পৰাই মানে প্ৰস্তুতি বিশেষকৈ মানে তোমালোকৰ খিনিৰ মানে হয় নে সাঁজ সজ্জা বেছি থাকে এইটো আৰু।
থাকে থাকে থাকে মানে কেতিয়া কেনেকে হাজিৰা, যাম কিন্তু তাৰমানে আৰু গপূজা আচলতে মাৰ চৰণত যিখিনি আশীৰ্বাদ লোৱা যায় তাৰ কাৰণে এটা বিশেষ শক্তি পোৱা যায় আচলতে সেইকেইদিন সেইকেইদিন মনটোয়ে ভাল লাগি থাকে হয় আচ্ছা। হয় হয় আচলতে তুমি দুৰ্গা পূজাই নহয় যেনেকে মুছলমান সকলৰ ঈদ তুমি জানানে ঈদ কেনেকৈ পালন কৰা হয়।
অ ঈদত মানে মই শুনামতে যে ত মোৰ মুছলমান দুই জন বন্ধু বান্ধৱ আছে। তেওঁলোক কে কোৱা মতে মানে তেওঁলোকৰ সেই দিন এইটো মানে খুবেই পবিত্ৰ দিন। তেওঁলোকে প্ৰায় এমাহ জৰি ৰমজান মাহ উদযাপ ণ কৰি মানে যি মানে তেওঁলোক একে ব্ৰত মানে তেওঁলোকে ৰোজা ৰাস সেই বুলি কয় ৰোজা ৰাখি তেওঁলোকৰ এক মানে ধৰ্মীয় ৰীত ৰীতি নীতিৰ যি মানে এইবোৰ নিয়ম সেই নিয়মেৰে মানে। তেওঁলোকে ঈদ উদযাপন কৰে। গতিকে তেওঁলোক? তেওঁ লোকৰ সেই উৎসৱক। আমি আমি সন্মান। দিয়া উচিত বা আমাৰ উৎসৱসমূহকো তেওঁলোকে ভাল পোৱা উচিত তেনেকুৱা সময়ত। মিলেৰে মানে আমি। জীৱন নিৰ্বাহ কৰি চলি যাই থাকিব লাগিব আৰু সমাজত সেইটোৱে ভাবোঁ?
হয় হয় হয় হয় তুমি একেবাৰেই ঠিক কৈছা আচলতে ঈদ যেনেকে মুছলমান সকলৰ প্ৰধান উৎসৱ বা অন্যতম উৎসৱ। তেনেকে বৰদিনটো হৈছে তোমাৰ। খ্ৰীষ্টানসকলৰ এটা প্ৰধান উৎসৱ। বৰদিন টো আমি শুনিছে বৰদিনসকলত মানুহে। এটা মানে এ যিৰীষ্ট। জন্মদিন উদযাপন কৰে তেওঁলোকে যীশু খ্ৰীষ্টক খুবেই বহুত মানে আৰু বৰদিনতটো বহুত ডাঙৰকেও মানে মানে পালন কৰে তেওঁলোকে?
হয় হয় ঠিক ঠিক কথা কৈছা উ মানে আৰু তাৰপিছত। ৰাসৰ কথা যদি কওঁ শ্ৰীকৃষ্ণ ৰাস। মহোৎসৱ এই ৰাস মহোৎসৱৰ অ মানে। যি মানকতা আমাৰ উজনি অসমৰ ফালে হওক। নামনিৰখনৰ ফালে বিশেষকৈ মানে। উজনি অসমত। মানুহৰ ৰাস হয় তুমি। জানায়। আৰু আমাৰ বিশেষকৈ নামনি। আমাৰ ফালে মানে মূৰ্তি ৰাসৰ প্ৰচলনটো অকণমান বেছি। গতিকে আমাৰ ৰাস তুমি। চাই পাইছে।
তোমাৰ মূৰ্তি ৰাস আৰু মই মানুহৰ ৰাস দুয়োটাই চাইছো? আৰু খুবেই ভাল লাগে গৈ। তেনে বিশেষকৈ নলবাৰীত যিখিনি তোমাৰ ৰাস উৎসৱ হয়। আৰু হাউলিত এই দুটা এই দুটা ঠাইত তোমাৰ ৰাস চাই কিনে। সকলোকে বেছি ভাল লাগে। হয় বিশ্ববিখ্যাত?
ঠিকেই কৈছা ঠিক তেনেকুৱা আৰুফালে মাজুলীৰ। মানে তেওঁ তাৰো ৰাসো মানে বিশেষ মানে স্বকীয় বৈশিষ্ট্য় এটা আছে মই মানে ভৱিষ্যতে হয়টো মা। মই বাৰু নলবাৰী গৈছো ৰাসত। আ হাউলি আৰু ন এনেক কে মাজুলী এই দুই- উঠাই লৈ মানে সময় সুযোগ গ'লে একে যাম ভাবি থৈছো আৰু তুমি এনে ক'ত ক'ত গৈছা নলবাৰীতো গৈছা চাগে
হা হা
নলবাৰীটো ৰাসত গৈছাই নলবাৰীত।
অ অ গৈছো গৈছো গৈছো খুবেই ভাল লাগে নলবাৰীৰ কাষততো তোমাৰ কি কয় ক'বই নালাগে তাৰ মানে তাতে মানুহৰ যি ভিৰ তাতে তোমাৰ বিভিন্ন ধৰণৰ থিয়েটাৰ
হয় হয় হয় থিকে
হোম হুম আজি আমি বহুত খিনিয়ে কথা পাতিলো উৎসৱৰ ওপৰত আৰু বহু কথ কথা জানিলো। যে অসমত কেনেকুৱা কেনেকুৱা উত উৎসৱ পালন কৰা হয়।
টিকেই মানে এই উৎসৱ বিলাকৰ বিষয়ে মানে পাতিবলৈ আমাক আৰু বেছি সময় লাগিব ইমান কম সময়ত নহ-
লাগে বহুখন তাকে তাকে হয় আমি কেতিয়াবা ব্যস্ত- জীৱনৰ পৰা আৰু অলপ সময় ওলাইগে নিশ্চয় কথা পাতিম।
হয় হয় ঠিকে আছে।
হয় হয় ঠিক আছে বাৰু দিয়া অ অ